হেল্ল' হেল্ল' অ নমস্কাৰ বন্ধু, অ বন্ধু কি খবৰ? কি খবৰ?
ভালে বাৰু তোমাৰ?
মোৰো ভালেই মই ভাবিছিলো আজি আমি? পৰ্যটকৰ নিৰীক্ষণৰপ নিৰীক্ষকৰ ওপৰত অলপ আলোচনা কৰিম বুলি ভাবিছিলো। তুমি মোক অলপ পৰ্যটকৰ পৰ্য পৰ্যটকৰ নিৰী তুমি পৰ্যটকৰ নিৰক্ষৰ ওপৰত অলপ ক'ব পাৰিবা নেকি? তাৰমানে কেনেই?
মোৰ এইটোৰ ওপৰত ভাল নলেজ আছে, ভাল অভিজ্ঞতা এটা আছে আৰু এইটোৰ ওপৰত মানে? যিকোনো যিকোনো এটা পৰ্যটন যিকোনো এটা উ পৰ্যটকে যেনে যেতিয়া পৰ্যটন পৰ্যটন এটা যাত্ৰা পৰ্যটন যেতিয়া যাত্ৰা ষ্টাৰ্ট কৰে আৰম্ভ কৰে
উম
তিয় অ বিশেষকৈ এজন পৰ্যটক নিৰ্দেশকৰ প্ৰয়োজন হয়, ধৰি লও যেনে বাহিৰৰ পৰাই মানে ভ্ৰমণ কৰিবলৈ অহা যোন যোনবিলাক মানে পৰ্যটক থাকে
উ সিত অ
হেল্ল'
অ, কৈ? শুনি আছো
ভ্ৰমণ উ বাহিৰৰ পৰাই বাহিৰৰ পৰা বিদেশী বিদেশৰ পৰা অহা যোনবিলাক পৰ্যটক থাকে ত' সেইবিলাকক পৰিচালনা কৰিব। এজন ভ্ৰমণ অভিজ্ঞতা বা ভ্ৰমণ অভিজ্ঞতাৰ প্ৰয়োজন হয়। তেওঁলোকে বিশেষকৈ? ভ্ৰমণৰ অভিজ্ঞতাবিলাকে এটা মানে উম তেওঁলোকৰ কাম হৈছে টিকেট হোটেল বুকিং আদি সেৱা বিক্ৰী কৰে।
অ, হয়।
কিন্তু, এজন মানে টোৰ অপাৰেটৰে সমগ্ৰ ভ্ৰমণসূচী নিজে পৰিকল্পনা আৰু কৰে।
উম
যেনে আমাৰ বহুতো মানে ভ্ৰমণ কৰিবলগীয়া ঐতিহাসিক ঠাই যেনে, শিৱসাগৰৰ চৰাইদেউ মৈদাম, জয়দৌল, শিৱদৌল, ৰংঘৰ, কাৰেংঘৰ এইবিলাক আদি যেতিয়া ভ্ৰমণ কৰিবলৈ এজন বিদেশী বিদেশী পৰ্যটক আহে তেতিয়া সেই বিলাকক বুজাই দিয়াৰ বাবে এজন ভ্ৰমণ নিৰ্দেশক থাকে। তেওঁ, ত, তেওঁৱে, তেওঁলোকক তেওঁলোক ভাষাত মানে এই জাগাবিলাকৰ জাগাবিলাকৰ কথা সম্পূৰ্ণভাৱে মানে তেওঁলোকৰ লগত ব্যক্ত কৰায়।
এনে চাবা তোমাৰ মতে তাৰমানে
এই ঠাই ঠাই ঠাই খেনিৰ ইতিহাস টো, তেওঁলোকে মানে সেই পৰ্যটকজনক ভালদৰে বুজাই দিয়ে, যাৰ বাবে পৰ্যটকে বুজি পোৱাৰ সুবিধা হয় পৰ্যটকৰো বিভিন্ন, বিভিন্ন ভাগ আছে।
এনে চাবা তোমাৰ মতে ভ্ৰমণ নিৰিক্ষ ভ্ৰমণ, ভ্ৰমণ তাৰে যোনজনে আমাক গাই উ তাৰমানে বস্তু দেখুৱাই দিয়ে বা তাৰমানে আমাক গাইড কৰে। সেইজনৰ উ সেইজনৰ তাৰমানে সেইজনৰ তাৰমানে ভাষাৰ ওপৰত কেনেকুৱা এটা প্ৰভাৱ থাকিব লাগে বা সেইজন হবলৈ আমাৰ কোনটো বস্তু তাৰমানে আমাৰ দৰকাৰ সেইটোৰ ওপৰত তুমি অলপ ক'ব পাৰিবা নেকি তাৰমানে
সেইটো সেইটোৰ বাবে এতিয়া এতিয়া এতিয়া তাতে বহুত বহুত ভাগ আছে মানে এতিয়া এজন ভ্ৰমণ নিৰ্দেশক হ'ব লাগিলে ত ভাষা জ্ঞান থাকিব লাগিব। শুদ্ধ উচ্চাৰণ স্পষ্টতা। কণ্ঠস্বৰ আৰু সুৰ ল থাকিব লাগিব। সেইবিলাকৰ জ্ঞান থাকিব লাগিব, তেতিয়াহে ভাষাবিলাক শুদ্ধকে ক'ব পাৰিব। বিশেষকে ইংৰাজী জাৰ মানি অসমীয়া। হিন্দী। এই গোতেই বিলাক ভাষাত জ্ঞান থাকিব লাগে। তেতিয়া? বাহিৰৰ পৰা অহা পৰ্যটকে বাহিৰৰ পৰা অহা পৰ্যটক তকজনক তেওঁ ভালদৰে, বুজাই দিব পাৰে, পৰ্যটকবিলাকে হাত, সাধাৰণতে আমাৰ থলুৱা -জনজাতিবিলাকৰ সংস্কৃতিটো চাব বিচাৰে, তাৰ খাদ্য চাব বিচাৰে সেইবিলাক যেতিয়া চাবলৈ যাব, তেতিয়া বুজি নাপায় বহুত পৰ্যটকবিলাকে বিদেশী পৰ্যটকবিলাকে। ত' সেই ভ্ৰমণ নিৰ্দেশকজনে ভালদৰে মানে বুজাই দিয়াত সহায় হয়। তেওঁলোকৰ সহায় হয় আৰু ভালদৰে বুজাই দিয়ে ইয়াত কি আছিল আগতে এইবিলাকক কি বুলি কোৱা হয়। সেইয়ে। আৰু যেনে, আৰু বনপ্ৰাণী অভয়াৰণ্য এইবিলাকনো চাবলৈ আহে ত' সেইবিলাখনত, লয়জ, মানে জীপ গাড়ীত উঠি কৰা ভ্ৰমণ হাতীৰ পিঠিত উঠি কৰা ভ্ৰমণ সেইবিলাকত, ত'এজন - এজন মানে ভ্ৰমণ নিৰ্দেশক থাকে। তেওঁলোকে বুজাই দিয়ে এইটো কি, ইয়াত কেনেকুৱা- কেনেকুৱা ধৰণৰ বস্তু পোৱা যায়। কিমান সময়ত কোনটো জন্তু দেখা পোৱা যায়, কিমান সময়ত কোনটো চৰাই দেখাব, পোৱা যায় সেইবিলাক চব ভ্ৰমণ নিৰ্দেশকজনে মানে সেই কৰে। পৰিচালনা কৰে। তেওঁলোকে মাত্ৰ দিনটোত ধৰি, তো '- ঘৰচ 'চৌব্বিশ- ঘন্টাতকৈ কেতিয়াবা বেছিও থাকে কমো থাকে।
উম,
এজন মানে, ভ্ৰমণ- ভ্ৰমণ নিৰ্দেশকৰ লগতে আৰু এজন থাকে তেওঁ মানে তেওঁ পৰ্যটকৰ লগত চব্বিশ ঘন্টাই থাকে। তেওঁ থকা ঠাই আহি কেনে ক'ত থাকিব আহ, কৰ পৰা খাব সিহঁতে, কেনেকৈ এটা মানে এখন হোটেল বা ৰেষ্টুৰেণ্ট এখনত যাই তাতে খাব, থাকিব, সেইবিলাক চব ভ্ৰমণ নিৰ্দেশকৰ লগত থকা এজন আৰু এজন ব্যক্তি থাকে তেওঁক, তেওঁৱে মানে ভ্ৰমণ নিদেশক,
এচিষ্টে তাৰমানে, এচিষ্টেণ্টৰ দৰে তাৰমানে। তাৰমানে ভ্ৰমণ নিৰ্দক্ষনৰ অপ- তলত যোনজন থাকে তাৰমানে- তাৰমানে, কিছুমান লিখা পৰা জাতি লিখা,
সহায়ক- সহায়কাৰী -সহায়কাৰী থাকে আৰু সহায়কাৰী থাকে পৰ্যটকৰ। সহায়কাৰী থাকে অ ', উম - উম -উম তেওঁ তেওঁৰ, চৌব্বিশ ঘন্টাই তেওঁৰ লগত থাকে আৰু তেওঁ এজন পৰ্যটকৰ যেতিয়া কিবা ধৰি লও শাৰীৰিক প্ৰব্লেম বা কেতিয়াবা এনেকুৱা হয় বাহিৰৰ পৰ্যটকজনে আমাৰ ইয়াৰে কথা নাজানেতো ত' চব ক্ষেত্ৰতে চব হয় গুচি যায়, যাৰ ফলত ডকাইত -ডকাইতবিলাকে চুৰ -চুৰ কৰি লৈ যায় কেতিয়াবা কিবা বস্তু, সিহঁতৰ পাচ, পৰ্ট হক। ভিজা হওক সেইবিলাক নিলেটো আমাৰ দেশতে বন্দী হৈ থাকিব লাগিব। ত' সেইবিলাক যেতিয়া লৈ যায়, লগ -লগ পুলিচক ফোন কৰে, পুলিচৰ লগত কথা -পাতে পুলিচে আৰু তদন্ত কৰে তদন্ত কৰাৰ, ফলত সেই পাছপৰ্টবিলাক ঘূৰাই পায়। ত' যদি -যদি - যদি - যদি এই, মানে সহায়কাৰীজন নাথাকিলে হয় তেতিয়াহ'লে পৰ্যটকৰ বহুত প্ৰব্লেমে হলাক হয়।
উম এনে অ' এনে চাবা মই এটা কথা কওঁ যে এতিয়া চোৱা এতিয়া কিছুমান এজন ভ্ৰমণৰ তাৰমানে যোনজন নিৰক্ষৰ অধৰিক্ষক থাকে বা ভ্ৰমণৰ যোনজন আমাক গাইড কৰা মানুহ থাকে। সেইজনৰ এতিয়া চাবা। এজন মানুহে যেতিয়া এটা বস্তুৰ ওপৰত তাৰ তাৰমানে কিছু কোনো এজন মানুহক তাৰমানে দেখুৱাই দিয়া বা হেৰি কৰা এটা তাৰমানে হেৰি থাকিব লাগিব ন, মানে শিক্ষা থাকিব লাগিব যেনে কিছুমান তাৰমানে ইতিহাস ইতিহাসৰ ওপৰত তাৰমানে জ্ঞান লাভ কৰে বা কিছুমানে আমাৰ এইটো কি বুলি কয় এ তাৰমানে পাক তাৰমানে কালচাৰেল তাৰমানে সংস্কৃতিটোৰ ওপৰত কিছুমানে তাৰে সংস্কৃতিৰ ওপৰত তাৰমানে হেৰি কৰে তাৰমানে অধ্যয়ন কৰে বা কিছুমানে হিষ্ট্ৰীৰ ওপৰত।
অ' বেলেগ, অ' বেলেগে একো নাই। এইবিলাক গটাই আমাৰ আমাৰ বৰ্তমান সময়ত গোটেইখিনি। বস্তু সামৰি লয়। পৰ্যটক আৰু পৰ্যটন যোনটো ব্যৱস্থা এখন মানে আমাৰ চব যোনবিলাক এনে বি এ কৰি আছে বা ডিগ্ৰী কৰি আছে সেইবিলাকখনৰ এখন এখন মানে স্কিল চাবজেক্ট থাকেই। ত' সেই চাবজেকখনত এই গোট গোটাই তথ্যসমূহ পোৱা যায় ত' সেইখন চাবজেক্ট যেতিয়া লোৱা যায় তেতিয়া গোটাই কথাখিনি সামৰি তাতে থাকে যেতিয়া তাৰ তাৰ অধ্যয়ন কৰিব তেতিয়া সেই ল'ৰাজনৰ ভৱিষ্যতত কেতিয়াবা চাকৰি বাকৰি নাপালেও তেওঁ নিজৰ দক্ষতা দি সেই কামটো কৰিব পাৰে। আৰু পৰ্যটন পৰ্যটন বিভাগটো হ'ল এনেকুৱা এটা ব্যৱস্থা য'ত কোনো মানে প্ৰডাক্ট নাই। কেৱল তাতে বিনিময় হয়। সেৱা ত' যোনে সেৱা কৰিব জানে বা সেৱা শুশ্ৰূষা কৰিব জানে তেওঁ সেই বিভাগত যে কাম কৰিব পাৰে।
উম এতিয়া চাবা মই এটা কথা ক যে কিছুমান এনেকুৱা মানুহ আছে ন যিবিলাকৰ কথা বতৰা ভাল নহয় বা কিছুমানে তাৰমানে কথা বতৰা পাতিব নাজানে সেইবিলাক তাৰমানে সেই কথা বতৰাটো পৰ্যাপ পৰ্যটনৰ পৰীক্ষক তাৰ মানে যোনজন গাইড কৰে সেই জনৰ ওপৰত প্ৰভাৱ পৰে নে নপৰে তাৰ মানে
পৰে পৰে মানে পৰ্যটক বিলাক বাহিৰা পৰ্যটক বিলাক যেতিয়া আহে বাহিৰা পৰ্যটক বিলাক খুব মানে। মানে সময়ৰ মূল্য বুজি পায় সিহঁতে।
উম সেই
সিহঁতে বহুত আশা এটা লৈ আহে বহুত টকা পইচা মানে বহুত লাখ লাখ টকা পইচা খৰচ কৰি এজন এটা মানে পৰ্যট এটা মানে ভ্ৰমণ কৰিবলৈ আহে তো' তাৰ বিনিময়ত যদি পৰ্যটনৰ নিৰীক্ষকজনে যদি তেওঁলোকক ভালদৰে বুজাই দিব নোৱাৰে বা তেওঁলোকক ভালদৰে বাট পথ দেখুৱা শুৱাই দিব নোৱাৰে তেতিয়া পৰ্যটকজনৰ সেই ভ্ৰমণটো
ভাল নহব উ ভাল নহয় বা মনটো তো নবহে নহয়
লোক টকা টকা খৰচ কৰাৰ মানে মূলতটো নাথাকে পৰ্যটকজন পৰ্যটকজন খুব ভাল হ'ব লাগে বুজাই দিব পৰা হ'ব লাগে তেওঁ বাহি চব ক্ষেত্ৰতে জ্ঞান থাকিব লাগে
উম তাৰমানে এজন পৰ্যাটক হলে কেৱল এজন পৰ্যাটক হলে কেৱল শিক্ষাই দিয়া নহয় তাৰমানে তেওঁৰ উম এই বা আচাৰ ব্যৱ্হাৰ বা মানুহ মানুহৰ লগত কেনে তানে কথা বতৰা পাতি লাগে কথা বতৰা পাতিব লাগে বা কেনেকুৱা দৰে মানে তাৰমানে ভাষা জ্ঞান তাৰ পিছত নিজৰ তাৰমানে সংস্কৃ তাৰমানে এই কি বুলি কয় তাৰমানে নিজৰ তাৰমানে ব্যৱহাতো সেইবিলাক তো থকাৰো জৰুৰী তাৰে এজন গোটেইখিনি লাগে তেতিয়াই এজন তাৰমানে ভাল তেতিয়াই তাৰমানে এজন ভাল তাৰমানে পৰীক্ষাও হ'ব পাৰে তাৰ মানে
আহ এজন এজন ভাল এটা ভাল ভ্ৰমণ ফলপ্ৰসূ হ'বৰ বাবে এজন ভাল নিৰ্দেশক ভাল সহায়কাৰিতা লাগিবই এ ঠিক আছে আজি এইখিনি ভাল লাগিল কথা খিনি জানি
উম মই তোমাৰ পৰা তাৰ মানে আজি ভ্ৰমণৰ বিষয়ে অ তোমাৰ পৰা তাৰমানে আজি মই ভ্ৰমণৰ কথা কথাবিলাক জানি তাৰমানে ভাল লাগিল আৰু তাৰমানে এইবিলাক কথা তাৰমানে জনাতো ভাল তাৰমানে অতি দৰকাৰেই তাৰমানে
জানাতো ভাল এইবিলাক সকলো মানুহৰে প্ৰয়োজন যাতে তেওঁলোকে যিকোনো এটা ভ্ৰমণ কৰাতে একো মানে অসুবিধাৰ সৃষ্টি
অসুবিধা নহয় বা পিছলে তাৰমানে এটা তাৰমানে আৰ্থিকভাৱে তাৰমানে সক্ষম হ'ব পাৰে বা তাৰমানে কিবা এটা বস্তুৰ ওপৰত তাৰমানে জ্ঞান থাকিলে তেতিয়া তাৰমানে সেই কামটো জানো কৰিব তে সহায় পায় বা হেৰি হয় এইবিলাক জানি ত মানে ভাল লাগিল মোৰ অ মোৰো ভা ভাল লাগে আৰু মই পিছলৈ কিছু কাৰোবাক তাৰমানে এইটো তাৰমানে ক'ব পাৰিম যে এনেকুৱা এনেকুৱা কৰিব লাগে এজন ভাল তাৰমানে নিৰ্ শিক্ষক হবলৈ দিয়া আজিলৈ ইমানতে তাৰ তোমালোকৰ কথা পাতি ভাল লাগিল আৰু পিছলৈ তানে কিবা সুধিব লগগীয়া থাকিলে মই তোমাক কল কৰিম দিয়া তে আজিলৈ ইমানতে দিয়া দিয়া দিয়া ধন্যবাদ ধন্যবাদ দিয়া